আহ
কি খবৰ?
অ' ভালে। তোমাৰ?
আছো আৰু ময়ো ভালেই।
উম, কি কৰি আছা।
এই চাহ খাই উঠিলো এই মাত্ৰ, তুমি?
আহ ময়ো চাহ খাই আছো এনি
উম। এতিয়া ফুৰিব যাব নিদিয়ে নেকি বাহিৰত।
ফুৰিব মানে গধূলি সময়ত নিদিয়ে যাবলৈ।
অহ'
দিনত থাকে আৰু টিম।
অ'
কিন্তু গধূলি সময়ত ওলাই যাব নেদিয়ে। এ আৰু উম, কি কৰি আছা তুমি? অকন ভালেই ঠাণ্ডা গৰম মানে ইমানো গৰম। নহয় আৰু বৰষুণ দি আছে অলপ অলপ।
উম, উম, আমাৰ এইফালেও এনেকেই আৰু
বৰষুণ দি আছে ন।
মই চাহ খাই উঠিলো অলপ আগতে এনেই বহি আছো আৰু এতিয়া। তাকে আৰু এক্মামো আহিল।
অ' আমাৰো পৰীক্ষা পোন্ধৰ তাৰিখৰ পৰা আমাৰো।
অ' তাতে আমি ফোন চাবমিট কৰিব লাগে নহয় মে' মক। কৰিম আৰু সাতটা মানত সাতটা সাতটা মানত
অ' আমাৰো চাৰে সাতটা মানত ল'ব।
অ'
উম।
তাকে আৰু তাৰ পাছত হেৰি চামাৰ ভেকেচন দিব নে?
জাগি বন্থি
অ'
উম, অ' জুলাইতে শেষ হ'ব পৰীক্ষা। এ চাৰিদিন হয় অকল আমাৰ।
অ'
উম।
নহয় চামাৰ ভেকেশচন তেতিয়া দিলে কিনে জুলাইতে সতম হ'ব নেকি?
অ' অ' জুলাইত হয় জুলাইতে শেষ হ'ব চাগে দহ দিন মানহে দিয়ে, বেছি নিদিয়ে নহয়।
অ' তাকে।
উম, তোমালোকৰ কেতিয়াৰ পৰা চামাৰ ভেকেচন।
আমাকো মানে পৰীক্ষাৰ পাছতে দিব বুলি কৈ আছে মানে এইবাৰ পেক প্ৰেক্টিকেল একজাম নহয় বুলি কৈছে, কিবা কৰে।
উম, উম, তাকে
তাৰ পাছতে দিব কিজানি
অ উম হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
তাকে